হেল্ল'
অ', হেল্ল' শুনিছ ন অ' নমস্কাৰ।
অ' আপুনি কি কৰি আছে এতিয়া
মই এনেই বহি আছোঁ আৰু তুমি
অ', ময়ো এনে বহি আছো
অ' ভাত চাত খালা নে নাই
অ' খালো
অ' চব্জিটো কি অ' ময়ো খালোঁ চব্জিটো কি আছিলে
অ' মানে চব্জিতটো আমাৰ অ' মিচকা টেঙাৰ লগত সৰু ম সৰু মাছ আছিল তাৰপিছত আৰু আলু ভাজা আছিল, তাৰপিছত দালি আছিল।
টেষ্টি ন।
অ' আপুনি কিহেঁদি খালে।
আহ মই হেতি অ' দালি জোল আৰু আলু ভাজি।
অ' ভালে হয় হয় মানে চিম্পল আৰু ভালেই।
এতিয়া ৰাতি খাব কিবা কিবি মাংস-চাংস।
হয়
এতিয়া আমি টপিক এটা লৈ পেলাই কথা পাতিম ন আপুনি হেৰি ফ্ৰিয়ত আছে যদি
হয় মানে দৈনিন দিনৰ কথা।
অ' অ' অ' দে ক'ব পাৰিম দে।
হব
আছেই হা
হয় হয়।
অ।
অ আপোনাৰ অ দিনটো মানে কেনেকুৱা গ'ল আজি?
আজিৰ দিনটো মই একেবাৰে মই এটা দি দোকান দিয়ে ত ন তাৰ পিছত মানে মই ৰাতিপুৱাতে মানে মই ঘৰত গৈ অ মানে অলপ অ আজি কঠীয়া সেত- সি কৰিছিলে ন তাত মানে কঠিয়া চঠিয়া লগাই মানে আকৌ মানে দোকানত আহি কিনি মানে কাষ্টমাৰো নাই যে তাৰ কান- মাই অলপ মোবাইল টিপিলো আৰু ন মোবাইল হেৰি ফেচবুক চেচবুক অলপ অকমান চালো তাৰপিছত অলপ শুইছিলোঁ আৰৱা। সেইটোয়ে এতিয়ালৈকে সেইটোয়ে আৰু পাছত কি এইটো কব নোৱাৰো বাৰু।
হয় হয়।
দে আপোনাৰ কেনেকে গ'ল আজিৰ দিন?
মোৰো মানে তেনেকুৱাই আৰু ৰাতিপুৱা উঠিলোঁ উঠি অকমান আহ ধ্যান কৰিলোঁ, তাৰ পিছত ধ্যান কৰি উঠি ব্ৰাছ কৰি ব্ৰাছ কৰিলো ব্ৰাছ কৰি উঠি মানে চাহ একাপ খালোঁ। তাৰ পিছত হয় তাৰ পিছত মানে অ ভাত খালোঁ আৰু। ভাতটো মানে মায়ে বনাইছিল তাৰপিছত খালোঁ আৰু। তাৰপিছত খাই উঠি আৰু তেনেকুৱাই মানে অ দিনতটো গৈ আছে বাৰু যেনেকুৱাই।
অ।
এতিয়া অকমান কাম কৰিলোঁ, মানে কাপোৰ ধুলো, অকমান ঘৰ চাফা কৰিলোঁ।
উম উ।
হয় মানে এতিয়া আৰু বৰ্তমান এনেই আছো।
অহ।
হয়।
ভাতো আপুনি নবনাই নেকি?
ভাতটো মানে হয় মায়ে বনায় ৰাতি সময়ে বনায়। মাজে সময়ে বনাও আৰু। মানে বেছিভাগ মায়ে, হয় হয়।
মানে অ পিছত আপুনি কিবা কৰি আছে নেকি এতিয়া?
এতিয়া মানে এতিয়াতো মানে পাছত কিবা কিবি এনে আহিলে মানে তাৰ কাৰণে মানে অলপ প্ৰিপাৰেচন আছোঁ মানে। তেয়া ত মানে মই এনে আৰ। আৰু মানে ঘৰু মানে বিজনেচ কৰি আছো এতিয়া।
অ মানে আপোনাৰ ডিগ্ৰী আৰু মাষ্টাৰ শেষ হ'ল।
অ মাষ্টাৰ্চটো লোৱা নাই মানে মই গ্ৰেজুৱেট কৰি থাকিলো আৰু এনে।
অ।
উহ অ এম এনে লোৱা নহ'ল আপোনা?
অ হয় হয়, মানে তেনেকুৱা হয় আৰু মাজে সময়ে কেতিয়াবা।
অ অ অ।
হয় হে।
আপুনি কি?
মই মানে পঢ়ি আছো, ডিগ্ৰী কৰি আছো।
অ এতিয়া ন।
হয় হয়।
ৱ উ। ভালে ন পঢ়া শুনা।
অ' মানে ভালে চলি আছে বৰ্তমান অ আমাৰ- ত মানে অ অ কিবাটো শেষ হৈছে ন অ মানে চেঞ্জ হৈছে এডকেন চিস্টেমটো। ত তাৰ লগত মানে ছলি আছো। মানে কোনটো?
এইটো এইটো ডিগ্ৰীটো এইটো এ এপ্লাই হ'ল নেকি এইটো। উম, এইটো চিষ্টেমটো এপ্লাই হ'ল নেকি? এইটো ফ'ৰ ইয়াৰ্চ হ'ব বুলি কৈছে। নাই এইটো
অ' হয় মানে এপালাইটো এইটো মানে অ' এতিয়া ষ্টুডেন্ট বোৰৰ লগত অ কিবা আছে আৰু ষ্টুডেন্ট বোৰৰ ইচ্ছা আৰু তাহতে যদি- ডিগ্ৰীটো কমপ্লিট কৰি মাষ্টাৰ্চ কৰিব খোজে।
উম উম।
মানে যদি ফৰইয়েৰ্চটো কম্প্লিট কৰিব খোজে তেতিয়া মাষ্টাৰটো একবছৰ কৰিব লাগিব।
উম, অ' এইটো মানে ইচ্ছাৰ মতে হয় ন?
হয় হয়।
অ' মানে এইটো মেন্ডেটাৰী নহয় মানে।
নহয়।
ঠিকেই হ'ল দে না এইটো। আমাৰ আমাৰটো ছিজনতো তেনেকা নাছিলে মানে। এক্সট্ৰাকে মানে দিএলেট কিবা
বি এড কৰিবলগীয়া হয় না সেইটোতো ন আগৰতো তেনেকা চি চলিলেটো আমিও তেনেককা হ'লে হয় নাই তাৰপিছত জৰুৰী তথ্য দিব পাৰিলু হয় এতিয়া।
হয়। হয় হয় ইটো মানে অ' বি এড তৰ মানে এক বছৰ কৰা দৰে হ'ল হয় আৰু কি যদি চাৰি বছৰ কৰা হয়।
উম উম।
পাছত বি এডৰ দুবছৰ কৰিব লাগে। নহয়তু বি এডৰ আৰু এইবছৰটো অ' তাতে কৰিব লগা হ'লহৈ তেনেকুৱা
উম দি এল এডৰ হৈ গল ন এতিয়া মানে ফাৰ্ষ্টতে মানে এডমিশন লোৱাৰ পাছতে মানে- টেচ দিবলগীয়া হয়।
তাৰপিছত পাছ হলে দুবছৰ কৰ্চ কৰিবলীয়া হয় মানে তাতে মানে এক্সট্ৰা সময় সময় ত' যায় মানে।
হয় হয়।
তাৰ কাৰণে মানে এইটো ডিগ্ৰীৰ সময়তে মানে ল'ব পাৰিলে ভাল হয় মানে।
হয়।
এতিয়া আপোনাৰ আহ' এইম ইন লাইফ কিবা আছে নেকি মানে কিবা হ'বলৈ মানে জব এনেকে বিজনেচ মেন কিবা হবলে মানে?
অ' এইমটোতো মানে তেনেকুৱা ইমান ডাৰ নাই।
অ'।
পালে মানে অ' টিচাৰ হব টিচাৰ হ'ব অলপ ইচ্ছা আছিল আৰু মানে মাষ্টাৰ্ছ অ' মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পাছত মই ভাবি আছো বি এড কৰিম।
উম উম।
হয়। তাৰপিছত
এতিয়াতো এতিয়াতো মানে কিবা কিবি দিব কাৰণে ট্ৰাই কৰিলি নেকি?
হয় মানে অঁ এ এক্জামটো দি আছো ব
উম উম উম এক্সপৰিয়েঞ্চো পাই ন সেইটো সেইবিলাকে দি থাকিলে মানে। উম আমিও কৰি আছো ট্ৰাই কৰি আছো, মানে বিজনেচ লাইনত ওলালোঁতো মই মানে বেছি সময় দিব নোৱাৰি মানে এতিয়া।
হয় হয়।
গাভৰু টাইমটো মানে এনে এৰি আহিলো না, এতিয়াতো মানে টাইমৰ বেছি
সময় দিব নোৱাৰিলো মই।
অঁ হয়। আপুনি মানে কিহৰ বিজনেচ কৰে?
মই এনে অনলাইন দোকান দিয়ে।
অঁহ।
উম আৰু কিবা কিবি বিক্ৰী কৰে মানে সেইবিলাক আৰু আৰু মোবাইলৰ পাৰ্চ। কিবা কিবি।
অঁ হয়।
এনেই আৰু ন কিবা পোৱালৈকে মানে তেনেকা। কৰিছো আৰু এনেই মানে এতিয়া মানে কাম- কামো নাই না মোৰ বেলেগত যাবলৈ মানে এনে বেলেগত গৈ কিনি মানে- লেবাৰ চেবাৰ কৰিবলৈ। তেনেকুৱাও মোৰ ইচ্ছা নাই মানে তাৰ কাৰণে তেনেকুৱাই কৰিলো আৰু। জাগাতে।
হয় আমাৰো তেনেকুৱাই আৰু মানে বৰ্তমানতো মানে ডিগ্ৰী কৰি থাকে। তাত আৰু কি কৰি মানে ভাবি আছো আৰু কিবা এটা পাৰ্ত টাইম জব কৰো বুলি।
উম উম উম
আপুনি আহ একেইদিন ক'তবাত ঘুৰিব গৈছিল নেকি?
এতিয়াটো সেই দিনাখন ৰ ন' তাৰিখত সেইফালে গৈছিলো মই কোকৰাঝাৰত।
উ
এটা জবৰ হেৰি ইণ্টাৰভিউ হৈছিলে না তাত।
হয় হয়
নকলেও গম পাব চাগে আপুনি।
অ হয়।
এইটো কোকৰাঝাৰৰ কি কিহৰ ইণ্টাৰভিউ হৈ আছে না এইটো এতিয়া। এতিয়াতো চলি আছে মানে তাত স তাতে গৈছিলো মানে। দৌৰিবলৈ দৌৰি আহিলো মানে বহুত কষ্ট পালো না তাত।
হয় হয়।
একদম বাৰে ভৰি চৰি টোৱেনটি ছিক্স কিলোমিটাৰ আছিল না। মানে এদিন ইমান দূৰত। লগে মানে মই দৌৰা নাছিলো সেইটোয়ে মানে ফাৰ্ষ্ট টাইম হল না। তাৰ কাৰণে মানে বহুত কষ্ট পালোঁ আৰু।
অঁ
উম তাৰ পিছত অলপ ঘূৰি আহিলো মানে এইটো মানে। ইমেন গৰম হেৰি হয় ন জাগা হয়।
হয়, হয়।
ঘূৰি আহিলো অলপ জাগা চাগা দেখি চাই আহিলো।
হয়।
বৰ কুংতি তাতো ঘূৰি আহিলো। বঢ়িয়া ন?
তুমিটো যোৱা নাই চাগে কতো?
অ মানে মুই অ মাজতে গৈছিলো এটা মানে ঠাইত গৈছিলো আৰু অ পাহাৰীয়া ঠাইত।
হুম হুম।
হয় সেইফালে গৈছিলো। পিছত আৰু বান্ধৱীহঁতৰ লগত এবাৰ চিনেমা চাব গৈছিলো। মানে এই দুইদিনে আৰু এই চামাৰ ভেকেচনত গৈছিলো।
উম, উম।
হয় পাছত আৰু পিছত যোৱা হ'লে মানে যাম আৰু তেনেকুৱাই।
অ। টান চান লবলৈতো জানেই চাগে আপুনি ন?
অ মানে জানো আৰু অলপ-চলপ।
উম
কিন্তু মানে তেনেকুৱা নলাও, অ ঘৰৰে ৰোওঁ আৰু।
অ উম।
হয়।
হ'ব নেকি আৰু? অ অ টাইম হ'ল, উ হ'ব।